অ' শুনিছো, শুনিছ
কি কৈ আছা?
এয়া এনে বিচনাতে বহি আছো তুমি?
মই কলেজৰ পা আহি পেলাই পাইছোহি তাৰপা এনে বিচনাত বহি আছো।
অ' ভাত খালা?
ভাত, পানী খোৱা নাই বাৰু খামহে, তুমি খালা নাই?
নাই নাই খোৱা নাই।
নাহিলে যে।
নাই গাটো ইমান এটা ঠিক নহয় হেইকাৰণে।
অ', অ'।
কোৱাচোন বাকী, কি ফোন কৰি কিয় কৰিলা।
বাকী ফোন কৰিছোঁ মানে তোমাৰ ওপৰত তোমালোকৰ, টপিক এটা আলোচনা কৰিম বুলি ফোন মাৰিছিলোঁ।
কোৱা চোন।
টপিক, আহ টপিকটো হৈছে তোমাৰ আমাৰ বৰ্তমান যিটো আৰক্ষী প্ৰশাসন মানে যিটো প্ৰশাসন ব্যৱস্থা।
হয়।
বৰ্তমান জনসাধাৰণৰ কাৰণে কিমান সুৰক্ষিত আৰু কিমান অসুৰক্ষিত, সেই বিষয়ে মই অলপ আলোচনা কৰিম বুলি ভাবিলোঁ এনে টপিকটো তুমি কেনেকুৱা পাইছা।
টপিকটো ঠিকে কিন্তু যিহেতু এতিয়া অসম আৰক্ষী, বাৰু সি মানে যিখন আইন ব্যৱস্থা এইখন এতিয়া বৰ্তমান জনসাধাৰণৰ কাৰণে সুৰক্ষিতই, কিছুমান অ'। অসুৰক্ষিত কাৰণো আছে বাৰু।
হয়, এতিয়া তুমি চাবা আহ। আমাৰ অসমৰ জনতাই হওঁক বা ভাৰতৰ জনগণে হওঁক। সেই প্ৰশাসন ব্যৱস্থাটোৰ জৰিয়তে ঘৰত নিয়াৰিকৈ থাকিব পাৰিছে বা নিজৰ কাম কাজ কৰিব পাৰিছে সুৰক্ষিতভাৱে।
হয় হয় হয়।
কিন্তু তাৰ বিপৰীতে চাবলে গ'লে সেই আৰক্ষী প্ৰশাসনেৰে কিছুমান অসুৰক্ষিত ব্যৱস্থাও পৰিলক্ষিত হৈছে। সুৰক্ষিতৰ দিশটোৰ পৰা যদি আমি চাবলে যাওঁ তেন্তে তুমি চাবা অ', অ', তোমাৰ বিভিন্ন ধৰণৰ ঘটনা বা বিভিন্ন যিবোৰ মানে ধৰা বৰ্তমান সমাজত যিবোৰ ঘটিবলে ধৰিছে ধৰা পৰিঘটনাবোৰ, সেইবোৰ নিৰ্মূল কৰিবলে, দুৰ্নীতিসমূহ নিৰ্মূল কৰিবলৈ। আৰক্ষী প্ৰশাসন আছে। তাকে প্ৰশাসন ব্যযৱস্থাটোৰ জৰিয়তে আমাৰ এই দুৰ্নীতিসমূহ বা অপৰাধসমূহ নিৰ্মূল হৈ আছে।
হয়।
কিন্তু কিছু এনেকুৱা আৰক্ষী বা প্ৰশাসন দেখা যায়। যিয়ে তোমাৰ বিভিন্ন ধৰণৰ দুৰ্নীতি লিপ্ত হয়।
হয় নিজৰ স্বাৰ্থৰ বাবে কিছুমান, কিছু নিৰ্দোষী জনসাধাৰণকো দোষী সাব্যস্ত কৰে।
হয় সেইটোৱে, আৰু তোমাৰ এনেকুৱা কিছুমান মানুহ দেখিছো মই। মনে ধৰা কিবা এটা কাম যদি কৰিবলে হয় তোমাৰ ধৰা কিবা এটা কেছ হ'ল তুমি কেছটো তাত ৰেজিষ্টাৰ কৰিলা কিন্তু তেওঁ কিছু তাৰ সেই কেছটো তোমাৰ মানে তদন্ত কৰাৰ পূৰ্বে কিছু ধন খোজে গুচ। নিজেতো ঘোচ বুলি কয় আমি য কিছুমান ঘোচখুৰ প্ৰশাসনৰ বাবেও আজিকালি জনসাধাৰণ মানে গোটে প্ৰশাসন ব্যৱস্থাটোৱে মানে কলংকিত হৈ পৰিছে।
এতিয়া বৰ্তমান সময় যিটো টকা দিয়া পদ্ধতি, যিহেতু ঘোচ দিয়া পদ্ধতি সেইটো বৰ বৰ্তমাৰ সময়ত বহুতো আৰক্ষী চকীত নাইকিয়া হৈছে। কিন্তু কিছুমান এনেকুৱা আৰক্ষী বিষয়া আছে যিসমূহে ঘোঁজ দি পেলাই তেওঁলোকৰ য যি যোনজন দোষী লোক সেইজন দোষী সাব্যস্ত নকৰি আনজন যোনজন নিৰ্দোষী লোক তেওঁ, তেওঁক দোষী সাব্যস্ত কৰে
হয়, হয় এই তুমি ঠিক কথা কৈছা কাৰণ এনেকুৱা আছে তুমি এই এইটো অকল প্ৰশাসনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বৰ্তমান চাবলৈ গ'লে এই ক্ষেত্ৰত তোমাৰ যিটো আমাৰ আদালত ব্যৱস্থা
হয়, হয়।
সেই আদালত ব্যৱস্থাটো প্ৰযোজ্য দেখা যায় কিছুমান এনে উকিল আছে যিয়ে তোমাৰ উকালতি কৰিবলৈ হ'লে তুমি ধৰা তোমাৰ এটা কেছ হ'ল তোমাৰ পৰা ললে এক লাখ টকা মোক, মোক মোৰ পা ল'লে তোমাৰ দুই লাখ টকা কিন্তু তোমাৰ ধৰিলা তোমাৰ কেচ তুমি এক লাখ দিলা মই দুই লাখ দিলো কাৰণে তুমি যদি যদিও মই দোষী তুমি যদি নিৰ্দোষী কিন্তু দুষী সাব্যস্ত তোমাক কৰিব।
তুমি এই আদালত ব্যৱস্থাটোত তুমি এটা পধুৰত দেখিছানে যে এজন উকিলেতো দৰমহা পাই। চৰকাৰীভাৱে। কিন্তু এটা কেছ খেলিবলৈ যাওঁতে কৰ্টত উকিল জনকো বহু পইচা দিব লাগে। লোকজনে সেই ব্যৱস্থাটো তুমি কেনে কেনেধৰণৰ কোৱা সেই
এ সেইটোতো তুমি এক কথাত, এক কথাত যদি কবলৈ যাওঁ সেইটো হৈছে মানুহক ধৰা সৰ্বসাধাৰণ জনসাধাৰণক লুটি, লুটি খোৱা এটা প্ৰক্ৰিয়া বুলি ক'ব লাগিব।
হয়।
কাৰণ চোৱা তুমি এজন এল, এল বি কৰা এজন ধৰা ল পঢ়া এজন উকিলে সাধাৰণতে তেওঁৰ দৰমহা চৰকাৰী পক্ষৰ ফালৰ পৰা প্ৰায় একৰ পৰা ডেৰ লাখ টকা মাহেই।
হয়।
কিন্তু সেই এক দেৰ লাখ পোৱাৰ পিছতো তেওঁলোকে প্র প্ৰত্যেকটো কেছত তেওঁলোক পাঁচ পাঁচ লাখলৈকে তেওঁলোকে ডিমাণ্ড কৰে।
হয়, হয়।
আৰু তুমি পাঁচ লাখ নাপালেও খুব বেছি যদি তুমি দুই লাখকে ধৰা। তেন্তে সেই উকিলজনে যদি তোমাৰ
উ
এ এইটো সেই এটা এমাহৰ যদি তোমাৰ দহটা কেচো খেলে তেতিয়া কিমান পাব বিশ লাখ টকা।
হয়, হয়।
কিন্তু সেই ব্যৱস্থাবোৰহে আজিকালি বেয়া কৰিছে সমাজখন।
প্ৰশাসন লোৱা সকলো ব্য্ৱস্থাই মোৰ ভাল লাগে কিন্তু এই যোনটো উকিলে লোৱা যোনটো পইচা সেইটো মোৰ মানে টা ভাল নাপাওঁ সেইটো, সেইটো প্ৰক্ৰিয়া মই প্ৰশাসন ব্যৱস্থাক একেবাৰে অনিষ্টকাৰী প্ৰক্ৰিয়া বুলি ভাবো মই। যিহেতু বহুতো দু-দুখীয়া দৰিদ্ৰ সকলৰ কিছুমান সমস্যা থাকে।
আমাৰ এই ভাৰতৰ যিটো প্ৰশাসন ব্যৱস্থা যদি নিয়াৰিকৈ থকা এটা বিভাগ হৈছে একমাত্ৰ বিভাগটো হৈছে আমাৰ আৰ্মী ব্যৱস্থাটো।
হয়-হয়।
ব্যৱস্থাটোহে আমাৰ ভাৰতীয় জনসাধাৰণক নিচা- ৰ্থভাৱে সেৱা প্ৰদান কৰি আহিছে। তেওঁলোকে আৰ্মিসকল এনেকুৱা চাবা তুমি। বৰ্ডাৰত যেতিয়া থাকে নিজৰ যিটো মানে তোমাৰ জীয়াই থকা বা- জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া কোনো তেওঁলোকৰ নিৰ্দিষ্টতা নাথাকে কোনদিনাখন তেওঁলোকে মৰিব কোনদিনাখন- জীয়াই থাকিব। সেই নিজৰ- জীৱনকো আহুতি দি নিজৰ জীৱনক- ত্যাগ কৰিও অসমৰ বা ভাৰতৰ জনসাধাৰণৰ কাৰণে তেওঁলোকে সেৱা প্ৰদান- কৰিছিল দিনে-ৰাতিয়ে।
হয়-হয়।
কিন্তু আমাৰ এই অসমৰ বা আমাৰ যিখিনি স্থানীয় যিখিনি প্ৰশাসন
সেইয স্থানীয় প্ৰশাসনে চৰকাৰী পক্ষৰ দৰমহা পোৱাৰ উপৰিও- দুই এটকা লা'লসাত পৰি- আমাৰ যিখিনি জনসাধাৰণক মানে বেছিকৈ অত্যাচাৰ চলোৱা দেখা গৈছে।
তুমি এতিয়া অসমতে চাবা যিসমূহ আমাৰ চাইবাৰ ক্ৰাইম হৈ আছে বৰ্তমান। পুলিচৰ কাৰণে, পুলিচৰ কাৰণে বহুত দোষীক তেওঁলোকক ধৰিছে, কিন্তু- সেই দুষীসকলে তেওঁলোকক পইচা দি বা ঘোচ দি তেওঁলোক- কম সময়ৰ ভিতৰতে ওলাই এই মানে আৰক্ষী থানাৰ পৰা ওলাই আহিছে।
ওলাই অহা দেখা গৈছে।
তেওঁলোক উপযুক্ত ব্যৱস্থাও লোৱা দেখা নাই।
সেইটোৱেই, সেইটো ক্ষেত্ৰত তুমি চাবা তুমি ধৰি লোৱা মই এজন সৰু লোকেল ধৰ নিম্ন স্তৰৰ মানুহ।
হয়।
তুমি এজন উচ্চ পদস্থ বিষয়া।
হয়।
দুখটো যদি তোমাৰ গাত থাকে কিন্তু সেই- দুই-এটকাৰ ফলত এনেকুৱা হয় প্ৰশাসনে মুকহে ধৰি নি পেলাই ভৰাই থব লকাপত।
হয়-হয়।
এনেকুৱা কিছুমান দেখুৱা হৈছে ব্যৱস্থা।
হয়।
এই এইখিনি নিৰ্মূল কৰাৰ ক্ষেত্ৰত কি উপায়- লোৱা ল'লে ভাল হ'ব বুলি ভাব?
আমি এই যোনটো মানে নিৰ্মূল কৰিবলৈ আন্দোলনৰ বাহিৰে আৰু কোনো ধৰণৰ প্ৰক্ৰিয়া আমি লব হাতত ল'ব নোৱাৰো।
হয়।
আমি যি আমি যদি সেই প্ৰথাটো আঁতৰাবলৈ উকিলে যোনটো পইচা লোৱা প্ৰথা- সেইটো আমি আন্দোলন কৰো তেতিয়া চৰকাৰে সেই ওপৰত এটা নতুন মানে তোমাৰ একচন ল'ব।
হয়।
সেই
কিন্তু সাংবিধানিক চাবা সাংবিধানিক নিৰ্দেশনা মতে তেনেকুৱা কোনো অনুচ্ছেদ নাই যে আদালতত ওকালতি কৰাৰ পূৰ্বে কোনো প্ৰশাসনিক লোকে বা উকিলে পইচা ল'ব পাৰিব। নে সংবিধানকো আওকাণ কৰি কিছু লোকে মানে সেইখিনি প্ৰথা চলাই অহা দেখা গৈছে।
কিল উকিলসকলে কিছু লোকে নহয় প্ৰত্যেকজন উকিলেই পইচা লোৱা দেখা যায়।
হয়।
এতিয়া নিঃস্বাৰ্থ বাবে কোনো এজন মানুহক সহায় কৰা মানুহৰ উকিল মই বৰ্তমান সময়লৈকে দেখা পোৱা নাই।
সেইটো তুমি ঠিকে কৈছা গতিকে তুমি এইখিনি নিমূ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি অস পুৰুষাৰ্থে নিশ্চয় চেষ্টা কৰিব লাগিব।
হয় হয়।
আৰু আমি অকলে এইখিনি কৰিব নোৱাৰো, সকলোৱো একেলগ হৈ পেলাই আমি থিয় দিব লাগিব আন্দোলনৰ য়েছে যিখিনি ভূমি আন্দোলনৰ ভূমিকা পালন কৰিব লাগিব।
আমাৰ বৰ্তমান আন্দোলনটো বহু মানে উদ্ধত প্ৰক্ৰিয়াত হ'বলৈ ধৰিছে। আমি সহজ সৰভাৱ আন্দোলনটো কৰি এই প্ৰথাটো যে মানে যোনটো আমাৰ অসুবিধা পাইছো এই অসুবিধাটো আঁতৰাবলৈ চাব লাগে।
হয়। যাক আমি গণ আন্দোলন বুলি ক'ব পাৰো।
হয় হয়।
গতিকে আমি এই ক্ষেত্ৰত আগলৈ আলোচনা কৰিম নিশ্চয়।
হয়।
তিকে আজিৰ বাৰ্তালাপি ইমানতে সামৰিছে দিয়া।
হয়।